হেল্ল'।
হেল্ল'।
অহ, খুৰী ভাল নে?
ভাল, ভাল কি কৰিছা হয়?
মই আপোনাৰ আমাৰ ইয়াত সেই বতাহ দিছে। এ বহি আছি অ'। পৰতে
অহ। ভালকে, ভালকে বতাহ লোৱা ডিঙিত কাপোৰ এখন মাৰি থাকিবা দেই, ছোৱালীজনী।
ইচ্! ইমান ধুনীয়া লাগিছে। আমাৰ মানে ওপৰত যে আপোনাক কৈছিলোঁ হয়তো এদিন, যে, চালি দিয়া নাছিলে, এতিয়া চালিখন দি দিলে, ওপৰখন চাদ দিয়া নিচিননাহে লাগি আছে।
ভালেই, এতিয়া তুমি ধুনীয়াকে তাত পঢ়িব পাৰিবা ৰ'দৰ তাপত।
পাৰিম, পাৰিম।
তেতিয়া তাত বৰষুৎ চকত দিলে
অ সেইটোৱে বহুত খিনি সুবিধা মই আজিহে আহিছো ওপৰলে বা মই নিজৰ ঘৰৰে ওপৰলৈ অহা নাই আজি ইমান দিন
হেল্ল'
উ
আমাৰ আকৌ এখেতৰ পষ্ট এনেকে কাপোৰ মেলাৰ সুবিধাটো অকণমান ভালকে দিয়কচোন, নাই কাৰো কথা গাত
এ কি কৰিব দেউতাহঁত তেনেকুৱাই খুৰাহঁতো সেই একেই আমি আমাৰ চব একে কিমান কৈ কৈ হে কৰিব লগা হৈছে
পাইৰা ল'ৰাটো সে একে বুজিছা
হয় নেকি মাৰ মেক্সি এটাকে পিন্ধি লওঁ ঠাণ্ডা লাগিছে।
অ ঠ আ
আপুনি খোৱা বোৱা কৰা নাই।
মই, মই এইমাত্ৰ কৰিলো দেই ভাত খালো।
ঠিকেই কৰিলে, অ' খুৰী আপোনাক ৰ'ব কথা এটা সুধিব লগা উম' উম' বইল মাংসটো কেনেকে বনাই আপুনি ক'বনে অকণমান।
বইল মাংস মানে, কিহৰ বইল বনাম বুলি ভাবিছা তুমি?
এতিয়া ঘৰটো বইল মাংসটো অকণমান মানে হেৰি ঘিণ কৰা টাইপ কৰে, গতিকে বেলেগ মাংসটো আনিব অ' নোৱাৰিম। পাৰিম প্ৰেছাৰ কুকা কুকাৰত ছাগলী মাংস দি দিবলে
অ' বইল ছাগলী মাংস নাখাবা
নেখাম ন
হা হা বইল ছাগ ছাগলী মাংস বইল কৰিব নোৱাৰা মানে সেইটো নাখায়, কাৰণ এইটো ৰেডমিত হয় ন তুমি চাপ'জ চিকেন বা লোকেল চিকেন আনিলা, ঠিক আছে তুমি এটা কাম কৰিবা চিকেনটো অকণমান মানে ডাঙৰ ডাঙৰকে
চিকেন বা লোকেল চিকেনৰটোকে কওঁক।
অ' ঠিক আছে, তোমাক বাৰু লোকেল চিকেনৰটো কৈছোঁ হা, একেটাই হয় বাৰু লোকেল চিকেন চিকেনৰ মানে অকণ পিছ কেইটা ডাঙৰ ডাঙৰ হ'লে ভাল হয় সেইকাৰণে, শুনি চানে বাৰু শুনি চানে।
মই শুনি আছো।
ঠিক আছে ঠিক আছে, মানে তুমি লোকেল চিকেনত পিছ কেইটা ডাঙৰ হ'লে ভাল হয় ভাল এটা কাম কৰিবা তুমি চিকেনটো ভালকে ধুনীয়াকে ধুই তাত একো কৰিব লাগে তাত অকমান নেমু চেপি পেলাই অকমান মোহাৰি পেলাই অলপ দি থৈ দিবা দহ মিনিট পুনৰ ম ঠিক আছে তাৰ পিছত কি কৰিবা তুমি কুকাৰত বনাবা নে তুমি হেৰিত বনাবা কি বুলি কয় আহ
মই কুকাৰতে বনাম
কুকাৰত বনালে সে নৰ্মেল হয় তুমি এটা কাম কৰিবা কুকাৰত বনোৱাতকে অৱশ্যে তুমি কেৰাহিত বনালে ভাল বাৰ তুমি এটা কাম কৰিবা কুকাৰত অকনমান মই কিন্তু জান জানকে তেল অকমান দিও দ কিন্তু দি দিলে হয় বাৰু অকনমান তেল আৰু কিন্তু মানে নৰ্মেল বাকীবোৰ মাংস বনাল নে চাগে তেল দি দিবা আগতে অকণমান তেল দিবা সেই তেলত তেলত এটা কাম কৰিবা অক তেল দি তাতে অকণমান পানী দি দিবা সেই তেলখিনিৰ ওপৰে
হালধি নিদিয়ে ন
আহ মানে তুমি হালধি নিদিয়ে দিব পাৰা নিদিব পাৰ নম
নাই নাই ৰংটো যে বইল চিকেনৰ ৰংটো আহে সেইটোতো হালধি কোৱা নিদিয়া
নি দিয় নি দিয় দদম তাৰ পিছত এ কাম কা স পালি পত দিলা তাৰ পিছত এই মাংসখিনি যে অকণমান মেৰিনেট কৰি থৈছিলে হেৰিী দি নেমুঠ দি পেলাই বৰশ দি তাৰপিছত তা সেই মাংসখিনি দিিয় অকনমান সময় এনেকে বাজে ল ঠিক আছে লৰাইলা অলপ সময় পাঁচ মিনিট মান লৰাইলা তাৰ পিছত চিকেন খিনি বগা হৈ যাব চাবাাখি
উম
তাৰ পিছত এটা কাম কৰিবা তুমি তাত কেঁচা পিয়াজ কাটি থোৱা আছিল ন দি দিবা ঠিক আছে
বিলাহী আলু দিব পাৰিম
অ আলু দিবা বিলাহী দিবা যদি বিলাহীটো তেনেকে তাত দি দিওঁ বুলি কয় তাতো দি দিব পাৰিবা নহ'লে এটা কামো কৰিব পাৰিবা তুমি কি কৰিব পাৰিবা জাদা
মই এটা ভাবিছো মই কৈছো আপোনাক মই প্ৰেচাৰ ক চিকেন টো অকমান তেল দি চিকেন টো দি তাত মানে সেই নেমু মোৰ দুপিছ মানো পেলাই দিম নেমুৰ ৰসটোত দি ৰাখিমেই বাৰু। নেমু দুপিছ। কিমানমানো পেলাই দিম! দুপিচ বা এপিচ পেলাই দিম। জলকীয়া, তেতেলী দিম। আদা, নহৰু থেতেলি দি দিম। জালুক দি দিম অলপ। তাৰ পিছত নিমখ টো দিম। সোৱাদ অনুসাৰে। তাৰপিছতে বিলাহ দি দিম আলু টুকুৰা টুকুৰ কৰি দিম। অ', পিয়াজ তিমি তাৰপিছতে মচলা যি খাওঁ আৰু। সমান দি।
হা ত না মছলা দিদি ভাত চিকন পইল চিকেন বেয়া হৈ যাব টেজটো।
মানে জালুকটো দিম কিন্তু দেই। অ', ঠিক আছে, ঠিক আছে সেইখিনি দি দি পেলাই হেৰি অ', জিৰা দিব পাৰিম নেকি? দিয়া।
অ', তুমি এটা কাম কৰিবা ঘৰুৱা যদি জীৰা আছে। ঘৰুৱা পতে গোটা জিৰাটো কৈছো ঠিক আছে অ', সেই গোটা জিৰা অকণমান থেতেলি তুমি মাংস দিয়া আগতেই দি দিবা।
অ', অ'।
মানে পানী তাৰ পিছত মোহাৰিবা নবা খৰি দিয়াৰ পিছত লগত দি দিবা সেইটো।
হেই হে, তেনেকে দি ঢাকন মাৰি দিম আৰু হুইছেইল দুটা বা তিনটা মৰাই দিম।
উম।
হৈ গ'ল মাংস।
হৈ গ'ল, একদম ইজি হয়। আৰু তোমাক আৰু এটা মই আৰু তোমাক এটা মই আৰু এটা টিপছ কৈছোঁ হা, যদি কেৰাহিত বনোৱা, প্ৰথমতে মাংসখিনি অকমান তেল চেল নিদিয়াকে ভাজিবা। মই ন' অইল তোক কৈছে, ঠিক আছে। শুকান ভাজিলা? তাৰপিছত কি কৰিবা, তুমি পিয়াজ দিলা আদা, নহৰু পেষ্ট শুক, পেষ্টটো নহয়, নৰ্মেল তুমি নিজে হাতে খুন্দি পেলাই সেইটো দিবা, জালুকৰ গুৰি দিবা তাৰ পিছত যদি ধ জিৰা ককবাত পিচি দি বুলি ভবা জিৰা কত দিবা ছত অলপ দেই লৰাবা পিয়াজ দিলা তাত তাৰ পিছত কি কইলা তুমি নেমু যদি এনেকে চকলিয়াই দিও বুলি কৈছা নেমু চকলিয় এক পিচ বা দুপিচ দি দিবা তাৰ পিছত জলকীয়াত থেতালি দি দিবা থেতালি দিলা দে এতিয়া তোমাৰ ওপৰত কথা বাওঁ তাৰিছত কাম কৰিব পাৰা তাৰ পিছত অকমান পানী দি বা আলু চালু দি পানী দি তাত উুতলিব দিবা নিমস দি পেলাই ঠিক আছে তাৰ পিছত বিলাহীটো পুৰিবা ঠিক আছে বিলাহীতটো পুৰি তুমি দুটা বা তিনটা বা বিলাহী পুৰি তুমি সেই বিলাহী কেইটা পেছ কৰি ল'বা এটা সেই নোলাব জানো্ গ্ৰেভী হৈ নাযাব জানো বিলাহী সেই বিলাহী খিনি ফিফটিন মিনিট সেই চিকেন ফিফটিন মিনিট মান চিকেনখিনি কৰা পিছত মানে চিকেন খিনি ধৰি লোৱা অলপ অল পকিবলৈ আৰম্ভ হৈছে আৰু ঠিক আছে সিজিবলৈ
বহুত ডাঙৰ বতাহ দিছে অ মা ইমান ডাঙৰকে দিছে মোৰ ঠাণ্ডা লাগি গৈছে চব উৰুৱাই নিছে বাহ
কোৱা টো ৰদ বা হৈ যাব দেই
ভাল লাগি গৈছে ন বতাহ ৱৰ্ডটো
অ ইয়াত যি তেক তেকিয়া ৰদ আহে চাব নোৱাৰি অ
ইচ এছ এ ই
তেৰি পৰা হ'লে মই তোমাক ভিডিঅ' কল এটা কৰি চালোঁ হ'লে পাই ভিডিঅ'টোৰ বতাহখিনি
আপোনাক দেখুৱাই উম সেয়া একদম চুৱেটাৰ পিন্ধিবলগীয়া ৱেডাৰ কৰিছে দেই
চুৱেটাৰ তে চালা
এই মইতো কাপোৰ লৈ মায়ে ফেন চেন অফ কৰি দিলে ন এতিয়া ঠাণ্ডা ফেন ল'ব দৰকাৰ নাই বুলি কৈ তাৰপিছত মইতো কাপোৰ লৈও শুই আছো গোটেই কালি ৰাতি মই ফেনেই লোৱা নাই মই তেনেকেই শুলো কালি ৰাতি মই ভাবিছিলো মোৰ জ্বৰক কাৰণে ঠাণ্ডা লাগিছে কি নহয় তেনেকুৱাই
এতিয়া টুৱেন্টি ফৰ টুৱেন্টি দি কিমান চলি আছে
মই চোৱা নাই ঘৰি চাব লাগিব ৰ'ব
অয়াৰ কথা হাতিছে
অ হ হ হ ঊন ৰিভাৰ্চ হ হ হা
সেইটোৱে পাই
তাকে খৰিয়েল দুদিন আগত আমাৰ ইয়াত অহ ৰ'দ দিওঁতে তেওঁলোকৰ তাত বৰষুণ দিওঁতে মোক যে ভিডিঅ' দিছিলে আপুনি মোৰ আজিত খুব মন গৈছে জানে ইয়াৰ বতৰটো আপোনাক দেখুৱাবলৈ
বো বোক ভিডিঅ' কল কৰিবা দিয়া
অ আপুনি মুঠেও সুখী হ'ব মানে
হয় নহয় কৰ্মই ধৰ্ম
তাকে আৰু এষাৰ কথা আছে যেন কুকুৰ ঘেন টাঙন আৰু হেৰি
তুমি কি তোমাৰ কুকুৰৰ লগত খুব অৱচেচন আছে ন
বেছি
তাকে তুমি ক কুকুৰকো কুকুৰ দেখা মানুহকো কুকুৰ দেখা
আৰে দেখিব লাগে কাৰোবাক যদি মই কোনো এজন মানুহৰ কুকুৰ এবাৰ দেখিলো তেন্তে সেইজন ভাবক কিমান বিশেষ মানুহ হ'ব লাগিব বাৰু যা হওক বাদ দিও সেইবোৰ কথা আমাৰ বেক চাইড অলপ মানে বহুত ধুনীয়া গছ গছনি আছিলে এতিয়া তাত ঘৰ বনাব গোটেইখিনি টকলা কৰি দিলে কাটি
ইমান বেয়া লাগে পাই দেখি মই কিন্তু একদম বুকুখন কিবা চালমাৰি ধৰা নিচিনা
গম পাইছো আপুনি গছ ভাল পোৱা মহিলা আগতে মানে হাই হাইৱেটো দূৰৰে ৰাখিছো চাবৱেটো আমাৰ ঘৰলে দেখা নেপায় মানে অসম্ভৱ এতিয়া চাবয়ে কি হায়ৱে কি শিপিনৰ হাইৱে ঘৰৰ বিল্ডিং কেইটাই হাইৱে পাৰ হৈ সিটো পাৰৰ বিল্ডিং কেইটাই আমাৰ ঘৰ দেখি থাকে চব
চোৱা এ এইটো তাত যদি গৰম নহয় ক'ত হব কোৱা তুমি হয়
সেইটোয়েতো আগতে ইয়াত গু়ই ফেতি সাপ আপোনাৰ কিমান হিউজ এমাউন্টত গুইৰ সাপ এইবোৰ আছিল আজিকালি এইবোৰ দেখিবলৈ পোৱা নাযায় কিমান এদিন এদিনতো ইয়াত গছ কাতোতে গুই মানে এবাৰ বৰষুণ পৰিছিলে বহুত ডাঙৰকে তাৰ পিছত কাৰেণ্টৰ তাঁৰ পৰিলে গুইটোৰ লগতে গুইটো ডাঙৰ গুইটো মৰি আছে তাৰ গুৰিতেই সৰু গুইৰ পোৱলটোও মৰি আছে মাক মাক আৰু বাচ্চা বহুত বেয়া লাগে। কি খবৰ?
সংঘাত হ, য় সেইবোৰ জীৱ জন্তুৰ সৈতে তাৰ পিছত মানুহে আকৌ কয় ইমান হাতীয়ে দিগদাৰ কৰিছে তহঁতি গোটেই বস্তু ভাঙি শেষে কৰি পেলালি।
দিয়ক খুৰী, হ'ব এতিয়া।
ঠিক আছে বাৰু দিয়া।